অ, হেল্ল, হেল্ল, অ, শুনিছে, কি কৈছে বাৰু?
এই একো কৰা নাই, এনেই।
অ, অ, পিছে খবৰ, ভাল নে? ময়ো এনেই আছো, দেই।
অ,
পিছে খবৰ প-খাতি বহুত দিন ফোনো কৰা নাই।
অ, এই বিষ কাম আছিলে, সেইকাৰানে পিছে ভালে তোমাৰ?
আমাৰ ভাল, তোমাৰ এতিয়া ভাল নে বিয়া?
অ, ভালেই।
অ, অ, আৰু ঘৰত মা-দেউতাহঁতৰ, বাই-ভন, ভনীহঁতৰ?
ওম মাঁ দেউতা ভালে আৰু ভালোঁ, ভাইটি ইমান ভা ভাল নহয় জ্বৰ হৈছে।
অ', এ ক'বলে গ'লে আজিকালি সকলোৱে কিবা কিবা এ কিবা বেমাৰ হৈ আ
অ', অ', হয় বাৰু এইটো বত
বতৰ বেমাৰ বুলি ক'ব পাৰি, হেল্লো
হেল্লো' অ', ওম এতিয়াতো সকলোৰে এতিয়া বত বতৰৰ প্ৰব্লেম সেইটো কাৰণে বেছিভাগ দেখা বতৰৰ বতৰৰ কাৰণেও হয়।
অ', অ', হয় হয়।
অ',।
নাই যি যিহেতু ক'বলে গ'লে এতিয়া এইটো চিজনত বৰষুণো দিয়ে ৰ'দো দিয়ে
অ', অ', হয় বাৰু
মানে গৰম ঠাণ্ডা দুইটা মিক্স হৈ গৈছে তাৰমানে সেইটো কাৰণে তাৰমানে আমাৰ আমাৰ গা গা শৰীৰটোৱে অলমান কষ্ট পাইছে চাগে সেইকাৰণে এনেকুৱা বেমাৰ
হুম হুম উম উম তুমি এইকেদিন লক্ষ্য কৰিছা নাই পিছে ন
কি বাৰু?
অ', ৰাতিপুৱা ৰ'দ দিয়ে আৰু অ', আৰু গধূলি গধূলি এনেকুৱা বৰষুণ দিয়ে সেইটো কাৰণেও বতৰত ঠাণ্ডা আৰু গৰম মিক্স হৈ কিনি যে সেইটো কাৰণো মেইনকে বাতাবৰণটোৰ পৰা বেমাৰ হৈছে মানুহৰ মূল কাৰণে টো
অ', সেইটো হয় হয় সেইটো কাৰণটো ক'বলে গ'লে সেইটোয়ে হৈছে মানুহ, কাৰণটো হৈছে আমাৰ এইফালে তাৰমানে হেৰিটো জলবায়ুটো অলমান সেমেকামিয়া
অ', অ
ক'ব গ'লে এতিয়া অন্য দেশত যিদৰে এতিয়া ব্ৰাজিল হওক ব্ৰাজিল চাওক তাত ব্ৰাজিল চাওঁক অষ্ট্ৰেলিয়া চাওঁক তাত চাবাও কেনেদৰে ৰা ৰাস্তাবোৰ গলি গৈছে
অ', হয় বাৰু।
ক ক'বলে গ'লে আনকি সেই ট্ৰেফিক লাইটৰ হেৰিও চাৰিকোটাও যোনবোৰ এতিয়া ইফালে সিফালে চিন দিয়া থাকে সেইবোৰো
উম,
হয় নাই বাও
হয় হয় ভাবিলে মানে আমি আমি অসমখন অলপ ভা অলপ ইমান গৰম নাই পোৱা বাৰু চালে মানে দিল্লী ৰাজস্থান এইবিলাক পুৰা চল্লিছৰ ওপৰত পাৰ হৈ গৈছিল ন এইবিলাক দিল্লীত চাগে বহুতো ৰোগ বেমাৰ হৈছে বিভিন্ন ধৰণৰ সেইটো
হয় হয় ক ক'বলে গলে দিল্লী বোম্বাই যাব নালাগে আমাৰ ওচৰতে লাগিছে বিহাৰ বিহাৰত চাওক কিমান গৰম হৈছে এতিয়া।
অ', হয় বাৰু
ফৰ্টি ডিগ্ৰী পাৰ মানে চল্লিশ ডিগ্ৰী চল্লিশ ডিগ্ৰী চেলচিয়াছ কে সদায় তাৰ মানে ওপৰত থাকে।
অঁ'। পিছে তোমালোকৰ খেতি কৰা নাই ন?
খেতি কৰো দেই তোমালোকৰ খেতি কৰা আছে নাই?
অ আমাৰ কৰো, এ কৰে।
অ পিছে এতিয়া খেতি-বাতি কেনে কি কৰা হয় বাৰু তোমালে প্ৰথমপা কোৱাচোন।
অঁ আমাৰ খেতিটো এনেই বেছি ক বেছি কৰা নহয় কমেই কৰা হয় বাও
অ।
অঁ, মোৰ গাঁৱত মোতকৈ বেছি ধান অ জহা ধান, লাহি ধান এনেকুৱা বোৰ ধানে লগোৱা হয়।
অ
আৰু কি ক'ব আৰু ইমান গৰমত খ খেতি কৰিবই লাগিবতো নহ'লেতো নহবই এইকেইদিন এনে আৰু
হয় হয় হয় হয় আমাৰো একেই
অঁ'জীয়াই থাকিবলৈ হ'লেতো কষ্ট কিবা এটা কৰিবই লাগিব সেইটো কাৰণে অঁ।
হয় হয় আমাৰো একেই, এতিয়া আমাৰ ব'হাগ বিহু শেষ হোৱা পাছৰ পৰা আমাৰ তো মানুহে আগতেতো এনেকে কি গৰু লৈ পিনি হাল লৈছিলে
অ অ
আজিকালি যিহেতু গৰু চি গৰু বোলা জন্তুটোৱে নাইকিয়া হৈছে বুলি ক'ব পাৰি।
উম উম আমাৰ ফালেতো প্ৰায় নেদেখেও গৰু নাই বুলি ক'ব পাৰি আও
অ সেই সেই সেই সেইটো বস্তু ক তাৰমানে আজিকালি তাৰমানে আ আজিকালি ইমানে সহজ পদ্ধতি হৈছে নহয় এতিয়া ট্ৰেক্টৰ ওলাই গ'ল।
অ হয় অ
যোনটো কাম আ যোনটো কাম আগতে গৰু দ্বাৰা দিনটো ক কৰিবলগা আছিলে সেইটো এতিয়া ট্ৰেক্টৰ অহাৰ পৰা পাঁচ পৰা দহ মিনিটত কৰি দিব পাৰে।
অ হয় বাৰু।
এতিয়া কঠিয়া টোলাপৰা আৰম্ভ কৰি কঠীয়া ৰোৱা ন সকলো আজিকালি যান্তিক যুগৰে হৈ গৈছে।
তাৰফলত মানুহৰ বহুতো সুবিধাও হৈছে আৰু এফাল লগৰ বহুতো কষ্ট হোৱাও দেখা পোৱা যায়। অ
হয় হয় হয়। সু সুবিধা বুলি ক'লে এইটো হৈছে যে আগৰ দিনত যিদৰে মানুহে এ এমাহ ধৰি যি কষ্ট কৰিছিল সেই সেই ঘাঁহ কাম আজিকালি তাৰমানে কব ক'লে দুঘণ্টাতে হৈ যায়।
উম উম হয় হয়।
আগৰ দিনত আহ আগৰ দিনত মানুহে ৰাতিপুৱা শুই উঠিয়ে উ ক'বলৈ গলে সৰভাগ মানুহে প পুইতা ভাত খাই যায় ক, অ তুমি খাই পাইছা নাই পুইতা ভাত?
অ' আৰু পিছে মই এনেকে পইতা ভাতটো খাওঁ বাৰু কেতিয়াবা মাজে মাজে।
অ
সেনেকে ডেইলী নাখাওঁ
সে সেইটো কৈছো আগতে মানুহে ৰাতিপুৱা পইতা ভাত খাই খাই পিনি যায়। তাৰপিছত কি খাই পইতাভাত মইটো খাই পিনে মানুহৰ আগতে দিনটোথাকিব দিছিলে আজিনো ম মনে মনে থাকিব পাৰে জানো। তুমি নিজে লক্ষ্য কৰিছোৱা
আগৰ দিনতনো পইতা ভাত খাবলে যি মজা লাগিছিলে অ ক'বই নালাগে আৰু
হয়টো আৱ
আলু আৰু ভাত খাই ইমান ভাল লাগে খাই।
তাতে এ উ উম তাতে আকৌ কিছুমানে অ পইতা ভাত খোৱা কাৰণটো কি গম পোৱা নাই বাৰু তুমি?
অহ কোৱাচোন? নাজানো বাৰু মই।
পই পইতা ভাত খোৱা কাৰণটো হৈছে আমাৰ মানে অসমীয়া সমাজত দিনৰ দিনটো কষ্ট কৰা কষ্ট কৰা হয় আহ তাৰ কাৰণে আমাৰ গাটো য য যথেষ্টখিনি উত্তাপ বা গৰম হৈ যায়।
অহ অহ
অ সেই সেই তাৰমানে সেই গৰমটো নহ'বৰ কাৰণে আমাৰ তাৰ মানে মানুহখিনি পইতা ভাত খাইছিলে।
অহ অহ ভাল ভাল।
আজিকালি ক'বলৈ গ'লেতো এইবোৰ খোৱা খুবেই কম।
অহ অহ নেখায়ে প্ৰায় ভাগ লোকে এইবিলাক আৰু।
নেখায় আজিকালি যিহেঁতু যিহেঁতু উ উ সাই দো দোকানত গ'লেই। যেনেকে ঠাণ্ডা বস্তু পোৱা যায় সেইবোৰ খাই কিনি কিনি কিন্তু সেইবোৰ খোৱাবোৰ এটা লাভ নহয় কিন্তু।
অ অ সেই পেটৰ কাৰণে হানিকাৰকে বা হয়, হয় বিভিন্ন বেমাৰো হ'ব পাৰে আৰু দেই।
এহ বেমাৰো হ'ব লগতে পেটৰ কাৰণে হানিকাৰো তাত যিবোৰ এচিড বা যিবোৰ কেমিকেল মিলাই
অ অ
কাৰণ সেই সেইবোৰ সেইবোৰ আমাৰ শৰীৰে সকলোবোৰ শোষণ কৰিব ন নোৱাৰে তো।
অ
তাৰ কাৰণে কিছুমান মানুহৰ বেমাৰো হয়। সেইকাৰণে কিছুমানৰ জ্বৰো উঠি যায়।
উম উম হয় বাৰু সেইটো।
অ তোমাৰ ভাইটিৰ সেনেকে কিবা গৰমত কিবা ঠাণ্ডা বস্তু কিবা খাই দিলে। সেইকাৰণে গৰম জ্বৰ হৈছে নেকি?
অ হয় তেওঁ এহ মোৰ ভাইৰে বেছিকে এইবিলাক আ দোকানৰ এইবিলাক পেকেট জাতীয় আৰু এইবিলাক ঠাণ্ডাবিলাক সেইবিলাকো বেছি খাই বাৰু, সেইটো কাৰণেও হয় বুলি নহয় বুলি নকওঁ বাৰু মই হয়।
অহ অহ সেইকাৰণে হৈছে আক।
ক কবলৈ গ'লে আগৰ দিনৰ পইতা ভাতে ঠিক আছিলে দেই মানুহৰ একদম শৰীৰটো সুস্থ কৰি ৰাখিছিলে।
উম উম।
তাৰ তাৰ একো চাইড এফেক্ট মানে তাৰ একোটা অসুবিধাও নাছিলে।
অহ অহ আৰু পইতা ভাত খাওঁতে আৰু একো এ গাটো সুস্থ সবল আৰু সুস্থ হ'লে একো বেমাৰো হোৱা নাছিলে। এতিয়া এতিয়া চাওঁকচোন এতিয়াতো বৰ্তমান কি কি বিভিন্ন ধৰণৰ খাদ্য ওলাইছে বাৰু মানুহৰ বেমাৰো হয়। মৃত্যু মুখতো পৰিলে বহুত লোক।
অ হয় এই বেছিকে তাৰ মানে ক কথাটো কাৰণটো হৈছে আমি যিবোৰ এতিয়া বজাৰৰ পৰা ফাষ্ট ফুড বুলি কয়। ৰাস্তাই থাকে। তাত যিবোৰ বস্তু খাওঁ আমি যেনেকে ম'ম, ' চাওমিন এইবিলাক যিয়ে নহওঁক তাৰমানে। এই এই এগৰোলকে এতিয়া বি বিভিন্ন ধৰণৰ স্তু খাওঁ সেইবোৰ অকল তেল মছলা ভাল দৰে বনোৱা হয়।
হয় হয়
কাৰণ সেইবোৰ- সেইবোৰ- সেইবোৰ আমাৰতো মুখেৰে খাবলৈ ভাল পায়। কিন্তু পেটে কিমান কষ্ট হয় সেইটো তুমি ভ ভাবিছা নে নাই?
অহ। এইবিলাক মাজে খাব নালাগে। আৰু শৰীৰ কাৰণেও এইবিলাক উ, উম, শৰীৰৰ অ ভাল বস্তু নহয় আৰু। নেখা, পাৰিলে কমাবই লাগে এইবিলাক খাবই নালাগে।
হয়- হয়। কওঁ আমি যে পাৰিলে এতিয়া ৰাতিপুৱা উঠি মেলি সেইবোৰ অলপমান তাৰমানে পেটটো ভালে ৰাখিবৰ কাৰণে অলপ কেঁচা চানা খাব লাগে, মগু খাব লাগে।
অ', অ এইবিলাক সতেজ জাতীয় বস্তুবিলাক
সতেজাতীয় অ, লাগিলে আপেল, ফল মূল, মানে যি ধৰণৰ ফল মূল তাৰমানে কেঁচা জাতীয় বস্তু খাব লাগে, লাগিলে গাজৰে হওক
উম। আজিকালি বিভিন্ন ধৰণৰ ফল- মূল আছে, বিভিন্ন ধৰণৰ ফল মূল আছে। যেনে আম, আপেল এইবিলাক তৰমুজ, এইবিলাক, খালে দেহৰ কাৰণে বহুতো সুস্থ হয়। আৰু মনটো ভাল লাগে ৰাতি- ৰাতিপুৱা খালে এইবিলাক ফল মূলবিলাক।
হয়, সেইটো হয়- হয়।
উম- উম।
ফল- মূল খালে কিন্তু আমাৰ যথেষ্ট খিনি ভালো, এফালে বেয়াও বুলি ক'ব পাৰি দেই। বেছি খালেও মানুহৰ গাটো শৰীৰ হয়। কিন্তু অলপমান তাৰ ফলত মানুহ শকত হৈ যায়।
অ'- অ', হয় আৰু।
আমাৰ- আমাৰ গাঁৱতে আছে, আমাৰ গাঁৱতে আছে, ল'ৰা এজন অকল সৰুৰ পৰা ফল মূল খাই- খাই ডাঙৰ হ'ল। এতিয়া তেখেতৰ- তেখেতৰ বেমাৰ হ'ল।
অ'।
এই এতিয়া তেখেতৰ কাৰণে, এতিয়া শক্তি বোলা শক্তিটো আছে। কিন্তু তেজ খুবেই কম নহয় এতিয়া ফল মূল খাই। ফল- মূল খালে ভাল হয় বুলি কয়, কিন্তু তাত তেখেতৰ একবাৰে কি হ'ল কি নাজানো। কিন্তু তেজে কমি গ'ল।
অ', অ', আজিকালি বিভিন্ন ধৰণৰ সকলো ফল- মূলতে বিশ্বাস কৰিব নোৱাৰি। কাৰণনো আজিকালি বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য বা বিভিন্ন কীটনাশক দ্ৰব্যৰ কৃষক তাৰ বস্তু লাভা- লাভ পাবৰ কাৰণে যে বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য ছটিয়াই তাৰপিছত সিহঁতলোকে ভাবি নাচায় যে কি যোনখিনি জনসাধাৰণে বস্তুটো ক্ৰয় কৰিব। সিহঁতৰ কাৰণে বহুতো অসুবিধা বহুতো কাৰণে অসুবিধা হয় কাৰণে
হয়- হয়- হয়- হয়, তুমি ঠিকে কলা। কিন্তু তাতকৈ ডাঙৰ আছে, আমি যিবোৰ এতিয়া দোকানৰ পৰা কিনি খাও ফল- মূল হওক বা যি ধৰণৰ বস্তু হওক বা
অ।
তাত হলেও কিছু পৰিমাণে কিবা এটা মেডিচিন বা দ্ৰব্য মিছ মিহলাই দিয়া থাকেই। যাতে বস্তুটো বেছি দিন কাৰণে ভাল হৈ থাকে।
অ'- অ', হয় বাৰু।
যেনেকে এতিয়া আমাৰ হেৰি চাওক, মাছ চাওক।
অ।
এতিয়া যিবোৰ মাছ খাওঁ আমি, সেইবোৰ চব কৰ পৰা, অসমতো মাছ ধৰা নহয় সেইবোৰ।
হয়- হয়।
যেনেকৈ চন্দা মাছ ধৰক, ৰৌ, কচ মাছ ধৰক, সেইবোৰ চাব এতিয়া, ৰূপচন্দা আৰু ৰূপচন্দা হওক
উম।
সেইবোৰটো ক'বলৈ গ'লে, আমাৰ অসমৰ বাহিৰ পৰা আহে। কবলৈ গলে ক'বলৈ গ'লে, ভাৰতৰ বাহিৰৰ পৰা আহে
অ,
সিমান, সিমান এখন দূৰৰ দেশৰ পৰা আহিবলৈ বৰফ দিয়াই উম, বৰফৰ উপৰিও তাত বিভিন্ন ধৰণৰ কেমিকেল বা ৰাসায়নিক দ্ৰব্য উপয়োগ কৰে।
অ, হয় বাৰু সেইটো কথা।
তাৰ, তাৰ সেই সেইটো তাৰ সেইকাৰণেই, আমাৰ ইয়াৰ ভালকে থাকে কিন্তু আমি সেইবোৰ খোৱা কিন্তু আমাৰ শৰীৰৰ কাৰণে যথেষ্ট উপযোগী বুলি মই নকওঁ কিন্তু।
উম, এইবিলাক মাছ না এইবিলাক যোনবিলাক বাহিৰৰ পৰা ক্ৰয় কৰে নহয়, ধৰ‌ ৰৌ মাছ হওক, কচ মাছ হওক এইবিলাক বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ হওক পৰুৱা আৰু উম, অসুবিধাৰ সৃষ্টি হয়, মানুহৰ সাৰৰ মানুহৰ মৃত্যু হোৱাও দেখা পোৱা যায়। কোনো এখন দেশত
অ, হয় হয়। ক'বলৈ গ'লে, সেইবোৰ পৰাপক্ষত আমি খোৱাৰ পৰা মানুহক বাধাই দিব লাগে।
অ, অ, সেই
এতিয়া, এতিয়া তুমি নিজে ভাবিছা, আমাৰ গাঁৱত যিবোৰ লোকেল মাছ পাই যেনেকে যি কাৱৈ গৰৈ, চেঙেলী, মাগুৰ সেইবোৰ সমানত সেইবোৰ মাছ হ'ব নোৱাৰে।
অ, নোৱাৰে-নোৱাৰে।
তু তুমি যিটো জানাই, তুমি, তুমি জানাই তু তোমাৰ শেষলৈ যথেষ্টখিনি মাছ পোৱা যায়। কি কি মাছ মই নামবোৰ সিমান বাৰু নাজানো।
অ,
তুমি নিজেই গম পোৱা, সেইবোৰ মাছ খাই কেনেকুৱা লাগে কেনেকুৱা লাগে আৰু যোনবোৰ আমি যে কিনি আনো সেইবোৰ খালে কেনেকুৱা লাগে হয় নে নহয় বাৰু
উম, উম, উম,
তুম তুমি জানাই বেছিকৈ, তুমি মাছ খাই থকা সদায় তোমোফালে মাছ পোৱা যায় হয় নে নাই?
উম, হয় হয় আৰু এটা কথা তুমি গম পোৱা নাই লোকেল মাছ আৰু লোকেল মাছ আৰু এই চালানী মাছটো যে বহুত পাৰ্থক্য আছে, জানা নে নাই। খা খালেই গম পায় দুয়োটা যে কোনটো খালে আৰু গম পাই। এটা সতে এটা সতেজ আৰু আনটো বিভিন্ন
উম, হয়, হয়। সেইটো হয়। ক'বলৈ গ'লে, এই কেমিকেলবোৰ উলিওৱাৰ পৰা এক প্ৰকাৰে মানুহৰ সুবিধা হৈছে।